হেল্ল' অ শুনিছা নে
অঁ শুনিছো কোৱা
কি খবৰ
এ ভালে চলি আছে আৰু দান দুনিয়াৰ ঘৰ
হয় আছো ঘৰতে ৰবা আজি বতৰটো দেখোন কেনে কৰি আছে তোমাৰ
হয় নেকি বতৰটো এনেকা কৰিব আৰু আজিকালি বতৰতো জানে আমাৰ ইয়াতে এটা বৰষুণে দিব বৰষুণ দিও দিও নিচা লাগে কিন্তু নিদিয়ে ইফালে আমাৰ লোকৰ ফালে এনেকোৱা ব বৰষুণো দিয়া নাই বৰ্তমান ৰাতিহে দিছিলে ৰাতিৰ পৰা এতিয়ালৈকে বৰ্তমান দিয়া নাই এতিয়া খালি একো দেখা নাই আৰু গোটাই কো হেৰি টাইপ হৈ গৈছে আৰু কুৱলি টাইপ অলপ অলপ কুৱলি টাইপ হৈ গৈছে তাৰ
হয় হয় মানে কি তোমাৰ
পাহাৰ দেখা পোৱা নাই আৰু বহুত অলপ কম কম দেখা পাইছো আমাৰ পাহাৰ এৰিয়া ন সেইকাৰণে এনেকা থাকে তেনেকা দেখা পায় তোমালোকৰ কেনেকা
আমাৰো ইয়াত তেনেকোৱা মানে কি ইয়াত আছেই আৰু মানে কি ইয়াত অলপ বস্তুবিলাক ভাল আৰু মানে কিবা হেই
অ পাহাৰ এৰিয়াত বস্তুবোৰ ভাল তোমালোকৰ তাত তলত না তোমালোক কম্পেনীৰ
কি কৈছা
তোমালোকো ক'ত থাকা তুমি কত থাকা টাউনৰ ফালে থাকা নে হেৰি
নাই গাঁও গাঁও এৰিয়াতে থাকো তোমাৰ গাঁও এৰিয়াাত টাউনৰ পৰা গাঁওৰ এৰিয়াত সোমাই
অ টাউনৰ পৰা গাঁৱৰ এৰিয়াত সোমাই আহিব লাগে ত বেছি দূৰ নহয় তোমাৰ লগত টাওনত তা আমাৰ গাঁৱৰ এতিয়ালে
নহয় বেছি দিন নহয় টাউনটো তোমাৰ মোটামুটি তোমাৰ সাত কিলোমিটাৰ মান হ'ব
সাত কিলোমিটাৰ এ তো বেছি দূৰ নহয় দিয়া বজাৰ হজাৰ বজাৰ হজাৰ তোমালোকৰ কি
বজাৰ মানে ডাঙৰ টাউনটো তোমাৰ হেৰি হয় কিলোমিটাৰ মান হ'ব আৰু টাউনতটো তিন কিলোমিটাৰ এনে ছ গান
ছগান ন তাতে সপ্তাহি বজাৰ হয় নেকি
অসপ্তাহিক হয় সপ্তাহত দুদিন হয়।
অ দুই দিন হয় আৰু ৰবিবাৰ । আৰু সপ্তাহত কোন কোন দিন হয়।
হয় শনিবাৰ আৰু মঙ্লবাৰ তোমাৰ।
শনিবাৰ মঙগলবাৰ ন।
হয় ৰবিবাৰে নবয়ে আমাৰ ইয়াত
অ তোমাৰ লগত এটা সপ্তাহিকিন আৰু ভালে সপ্তাহ। আটাই বজাৰ মানে তোমালোকৰ বেগ একদম হেৰি টাইপ হৈ যায় মানে বজাৰ মানে মেলা টাইপ হৈ যায় আৰু
হয় হয় তাৰ মানে তাত চক চকত মানে কি বজাৰ এখন আছে।
অ
তাত মানে বজাৰবিলাক গাঁৱৰ এই গাঁৱৰ বিলাক আজিকালি মানে তোমাৰ হেৰি ন তোমাৰ এই খাৰপেটীয়া চাইডৰে আহে।
খালতীয়া চাদৰ ফালে আহে নেকি এইগিলো চব গা এইগিলা চব খেতি ন নিজৰ এইফালে খেতি খে নহয় এইফালে গাঁৱৰ খেতি আৰু নিজৰ টেনচন নাই তোমালোকৰো টেনচন নাই ন কিয় তোমালোকৰ গাঁৱৰে এৰিয়া হয় তোমালোকৰ তাতে খেতি কি কৰা তোমাৰ লগত চাওঁ।
অ লগাব পাৰি অ পাইছো চব হয় চব্জি তবজি লগাব পাৰি।
চব চ অ চবে লগাই চবে লগালে ধ। ফাল দি তোমাক দিলে এ তোমালোকক চব্জী। টো দিলে তোমালোকে সেইটো দিলাতে আলু নাই। আলু বনোৱা আলু উ গাইছা আলু। ন দিলা তাহতে বোলে ব বেঙেনা ওলাইছে বেঙেনাও
জ লগ নচ লগাই
কি লগাইছা?
এই মানে কি আ আৰু এই জিকা জিকা এইবিলাক নেচমে থ
অ লাও মানে হে কয় পানীলাও লব নাই হয় নেকি পানীলাও আমি লগাইছো।
পানীলাও এতিয়া মানে, পানীলাও এতিয়া লগাব এতিয়া লগাম আৰু।
অ'চিজন হৈ আছে। জন, গৰম চিজন আহিছে ন সেইটোৰ কাৰণে। গৰম চিজন হ'লেই কি হব, ৱেডাৰতো আমাৰ বতৰতটোতো ঠাণ্ডা চিজনৰ নিচিনাহ অলপ-চলপ। অলপ-চলপ ওপৰ পৰা সূৰ্য, সূৰ্য আমাৰ সূৰ্য দেৱে হেৰি দি আছে বুলি কেনে অলপ ৰ'দ দি আছে বুলি কাৰণে হে গৰম অলপ ভাৱটো আহি আছে।
হয়, হয়। আৰু তোমাৰ মানে কি, এইবিলাক গাঁৱত মানে সেই সুবিধা খিনি ভাল।
সুবিধা
হয়, হয়। যেনেকে, চব্জি-তবজি এইবিলাক লগাও ক'ব পাৰি। তোমাৰ আৰু এনেকেই আৰু এই গাঁৱত অলপ প্ৰব্লেম হয়, মানে কি, তোমাৰ এই মেডিকেলটো কম আছে, তোমাৰ এতিয়া
মেডিকেল কম আছে নিকি এই মেডিকেল টিতমেন্ট কম থাকে আচলতে ন মেডিকেল এটা ভাল চ বনাব লাগে, সব জেগাতে। যেনেকুৱা বেলেগ-বেলেগ জেগাত আছে। বেলেগ জেগাত বনাইছে। কিছুমান জাগাত গাঁৱত নাই, একদম লাহে-লাহে লাহে-লাহে উন্নতি কৰিব আৰু।
আহ', উন্নয়ন হব আৰু।
উন্নতি হ'ব আৰু, লাহে-লাহে উন্নতি হ'লেই হ'ল আৰু। ভাল ভাল জ আমাৰ ইয়াতে আমাৰ ইয়াতে চব প্ৰব্লেম নাই কিন্তু। আমাৰ এটা লোৱা পানী পানীৰে প্ৰব্লেম হয়, আৰু অলপমান এ অলপ তলৰলে নামি যাব লাগে। আমাৰ শিল, এৰিয়া ন, আমাৰ টাউন আমাৰ পাহাৰ এৰিয়া। পাহাৰে
আৰু বৰষুণ, বৰষুণ দিলে তোমালোকৰ প্ৰব্লেম হয় বৰষুণ দিলে অলপ বেছি বৰষুণ দিলে পাহাৰ বিলাক খহি আহিব পাৰে ন?
অ ভত হয় কৰি যাব আমাৰ ওচৰৰে পাহাৰ এ পাহাৰ এইখিনি এৰিয়া আছে সেইখিনি আমাৰ ঘৰৰ ওপৰতে সেইখিনি মানে সৰু অৱস্থা। সেইদিনা ভূমিকম্প এটা দিছিলে। ভূমিকম্প দিওঁতে, তমে ক খিনি মানে ভাঙি ভাঙি গৈছিল। আমাৰ চাইদে-চাইদে ভালে ভাঙি ভাঙি অলপ অলপ গৈছে আৰু।
হয় হয় এই ৰাতি গৈছিল যি ৰাতি গৈছিল যে উম
অ ৰাতি যে গৈছিলে। ৰাতি গৈছিলে নেকি নহ ৰাতি ৱা গৈছিলে নাজানো আৰু।
অ ৰাতি, ৰাতি গৈছে।
ৰাতি গৈছিলে। এই উ এইখিনি গোটেই ৱাল আমাৰ ৱাল চাইডে চাইডেদি পুৰা হেৰি ৰং ৰং ফটা ৰং ফাটি গৈছে গোটেই ৰং লাগ যদি আৰু বেছি কৰি দিলে হয় গোটাই হেৰিয়ে গুচি গল হয়, ৱাল ভাঙি গলে হয়। আমাৰ এইখিনি আমাৰ এইখিনি পা হেৰি হেৰি ন কি কয় তোমাৰ পাতল ন পানী দি মানে ব পানী দি ভৰ্তি হৈ আছে। পাহাৰটো পাহাৰৰ পানী পুৰা বোকা টাইপ হৈছে টো
হয়, এ পাহাৰত অলপ পাহাৰত অলপ ভয় আছে মানে তোমাৰ বৰষুণ দিলে আৰু তোমাৰ ভূমিকম্প চুমিম ভূমিকম্পত ভয় আছে অলপ
নে খহি গৈছে আমাৰ, নোখোৱা নহয় আমাৰ ৰাস্তাই আধা আধি
আৰু বৰষুণ দিলেতো, বৰষুণ দিলেতো একদম পিছাল হৈ যায় একদম মানে তোমাৰ নামিব নোৱাৰি তলত।
অ নোৱাৰি মানে কি আমাৰ আমাৰ এইখিনিত আমাৰ এইখিনিত পাৰি। আমাৰ এইখিনি পুৰা এৰিয়াটো ভাল। কিন্তু আমাৰ ওপৰৰ ফালে আমাৰ বিষ্ণু মন্দিৰ আছে। বিষ্ণু মন্দিৰ পথটো কিন্তু সেইখিনিত গটাই বোকা আৰু তাতে মই গাড়ী উঠাবই নৰো। গাড়ী ধৰি ল মই ধৰি গাড়ী উঠ থাও পিছলি পৰি গেলা পৰি গেল। তাতে খোজ তামাম খুন্দে। তাতে গ্ৰিপ থকা চেণ্ডেলে এ পু খোজ কাৰব নৰি, খোজকাঢ়িব নৰি। নামি গলে পিছলা খাই খাই পৰে এতে। মানে অশান্তি হৈ আছে। এতিয়া কিন্তু এতিয়া কিন্তু, লাহে-লাহে এতিয়া উন্নতি হ'ব আৰু এতিয়া মানে এ মাজতে মিটিং ত হ'লে
হয়। তোমালোকৰ সেইবিলাক মাটি হেৰি নে কি? নিজা মাটি নে পট্টা মাটি তেনেকে কিবা
নিজা মাটি নহয়। সিন সিখিনি দখল, দখল মাটি এনেকা। দখল টাইপে মাটি। দখল বেলেগে ধৰিছিলে আমি পই চা দি কিনিছো।
হয়, হয়।
দখল দিয়া মাটি আৰু আমি প পইচা দি কিনি খুলিছো। মানে আমি দখল দিয়া আৰু ধৰি
হয়, হয়। কেতিয়াবালকে মানে উচ্ছেদ হোৱাৰ চান্স থাকেই আৰু
উম হয় থাকে আৰু। এনেকা থাকিবই ন? আজিকালি মাটিপুৱা সহজ নহয় না গুৱাহাটীত। এ গুৱাহাটী টাউনত, টাউন এৰিয়াটো টাউন মাটি পৰা সহজ নহয়তিয়া তোমালোকৰ গাঁৱলিয়ো এ পাঁচ বিঘা, ছয় বিঘা এনেই পৰি থাকে। ধৰি লওঁক ক'ৰবাত দূৰ এৰিয়াত ধৰি মই এবাৰ গৈছিলো তোমাৰ এই একদম দূৰত গৈছিলো। আমাৰ দাদাৰ কিবা বেমাৰ আছিলে এ তোমাৰ হয় আৰু তোমালোকৰ এ তোমাৰ অৰ ডিমাপুৰ ডিমাপুৰফালে ডিমাপুৰফালে হা বুকাজান না নাজানো ভালদৰে এতিয়া তাৰে এৰিয়াৰ খিনিত মানে মই গৈছিলো তাৰে তাতে মানে এটা ভাল কৰি এতেন এজন কি কয় কেচ ডক্তৰ টাইপে আৰু সি মানে প্ৰাকৃতি প্ৰাকৃতিক বস্তু দিয়ে ঔষধ বনায় মানে আমাৰ দাদাৰ বেমাৰ আছিলে মন আয়ুৰ্বেদিক অ আয়ুৰ্বেদিক আয়ুৰ্বেদিক টাইপ হা সি মানে বস্তুটো লগা আৰু ক'ত আমাৰ দাদাৰ বেমাৰ আছিলে সেই গৈছিলো তাতে কিছুমান দিন থাকিলো তাত তাতে মানে গোটেই মানে ধৰি লোৱা সেইখিনি আধা নাগালেণ্ড মানে ৰাস্তাটো যে ৰাস্তাটোৱে সিহঁতৰ বৰ্ডাৰ আধা নাগালেণ্ড আধা আধা এইফালে আছে তোমাৰ উ এইফালে তোমাৰ আধা এইফালে নাগালেণ্ডৰ এৰিয়া আলে
হয় হয় অ হয় ডিমা ডিমাপুৰী চাইডত আছে তাৰমানে বৰ্ডাৰী আহেই
কিন্তু এটা কথা ভাল মানে কোনো কাৰে কোনো হেৰি নাই এতিয়া আমি নাগালেণ্ডৰ এৰিয়া আমি হেৰি এৰিয়া অসমৰ এৰিয়া কিতা নাজানো একদম ভাইছ আদাত ছিল আৰু তাতে মানে কি তোমাৰ ধৰি লোৱা বহুত নাগা নাগালে তাতে বজাত গলো নাই তাত সাপ্তাহিক বজা থাকে ন ধৰি লওঁক তো শুক্ৰবাৰে হয় এটা ৰবিবাৰে হয় এনেকা টাইপ দুইদিন হয় তাতে এদিন হয় চাগে এদিন চাগে হয়াগে বেলেগ দুটা বজাৰ আছে এটা এটা ৰেল লাইন ওচৰ তাছত ট্ৰেন, বাছ চবে চলে ছ আৰু এটা তোমাৰ এই ভিতৰত একদম চুঙা জাংনা কোফালে যাব লাগে এইফালে
হয় হয় ন, তোমাৰ ধুনীয়া অঁ ডিমাপুৰ ছাইড মানে নাগালেণ্ডে পৰে অলপ, মানে বৰ্ডাৰ আছে নেকি নাগালেণ্ড বৰ্ডাৰ।
বৰ্ডাৰৰও এইফালেনাগালেণ্ড বৰ্ডাৰ পৰি যায় ন।
হয়! হয়!
তাতে মানে তোমাৰ আধা এৰিয়াত, যা, আধা এৰিয়াৰত চাৰ্ছে, আধা এৰিয়াাত তোমাৰ ধৰি লোৱা চাৰ্ছ দেখা পালো তাতে মন্দিৰোঁ আছে। সেনেকা এঠাইত আছে আৰু, তাৰে নাগালেণ্ডৰ ভিতৰত, এইফালে ভিতৰত সোমাই গৈছে, একদম ধুনীয়া ধুনীয়া জেগা পাইছে অ' গৈছোঁ সেইদিনাই গৈছোঁ মই, সেইদিনাই তাত তাতে বন্ধু গৈছে না, তাতে বন্ধু হৈ গ'ল।
হয়।
তোমালোকৰ ফালে গৈছে, একো প্ৰব্লেম নাই তাতে তাতে চব চিল। এয়াতে কোনো, ইয়াতে হেৰি, হেৰি টাইপ‌ নকৰ ধৰি লোৱা ফুৰিবহে আহিছে। তাতে আমাৰ জুংগিত লগৰ কেইটা আছিলে, সিহঁতৰ লগত ফুৰিবও গৈছো ততে, আৰ্মি কেইটা দেখা পাইছে। আৰ্মি একো নকয় না আৰ্মিয়ে জাষ্ট সুধিছে ক'ৰ পৰা আহিছে? সেইটোও সুধিছে ত এনেকাে এনেকাে ফুৰিব আহিছে, ত ফুৰি ল একো নাই, তাহাতৰ জাগা কেইটা ভাল কিন্তু। একদম মানে একদম তোমাৰ ধৰি লোৱা সেই কোৱাটাৰ, কি কয় হেৰি পৰা অইলৰ পৰা কোৱাটাৰ দিয়ে যে এনেকা কোৱাটাৰে ৰাস্তা খোটা গিলা একদম ধুনীয়া আৰু। একদম পাহাৰৰ নিচিনা।
নাগালেণ্ড হেৰি ন, প্ৰাকৃতিক সৌন্দৰ্য সৌন্দৰ্য্য
এ, একদম ভাল মানে তাৰে মানে এৰিয়াটো, তোমাৰ তুমি এটা কা, তুমি যদি এ আমাৰ যিটো গুৱাহাটী সেইফিল্ডটো হৈ পিনে যোৱা, তুমি যদি বাই ৰ'ড হৈ পিনে, হাইৱে হৈ কেনে হাইৱে হৈ কিনে তাত আৰু বহুত ধুনীয়া, ধুনীয়া বস্তু পাবা। অ' মই এইটোটে বহুত ধুনীয়, ধুনীয়া বহে এ তোমাৰ কি কম! সেফেলে ৰাস্তাতে এদিন গৈছিলোঁ ছিলো মানে এক,। কি ধুনীয়া ধুনীয়া,। তোমাৰ পাহাৰৰ ওপৰত এনেকা মানে এনেকা এনেকা জাগা আছে মানে, তাতে তুমি আৰাম শুই থাকিব পাৰা, একডম পাৰ্ক টাইপ।
হয় নেকি?
অ হ পাৰ্ক টাইপ,। একদম আৰু তাৰ ওচৰত এক,। ডাঙৰ এটা ইউনিভাৰ্চিটি নাকি আছে। তাৰপৰা চাৰ্চ আছে। সেইবিলাকো আছে, সেইবিলাকো ভাল লাগে। সেইবিলাকো গৰম ধুনীয়া লাগিছে, মানে এৰিয়াখন এইফালে প্ৰাকৃতিক বস্তুবিলাক বম যটো ভাল।
আৰু মিজোৰাম।
অ মিজোৰামতো আৰু মজা, সিহঁতো সৰু সৰু গিল ন ততে পাহাৰ আহ তাৰপ পৰা এইয়াতে হৈ যায়। এৰিয়াতে তৰ ঘৰ থাকে। স শিল টাইপ এটা সৰু সৰু ৱৰ্ল্ড ধৰি লোৱা, সেই তোমাৰ ব্ৰাজিল ব্ৰাজিল ব্ৰাজিল দেশত যে তোমাৰ লগক,। সৰু এটা ঘৰৰ। এটা ক এটা বহিলো পিছত। কৰে ন। আমাৰ ইয়তে নহয় ন, আমাৰ এ এইটো ঘৰৰ। সেইবোলে সেইটো ধৰ, আমি বেৰা আমি হেৰি ৱাল দি দিলো, ৱালৰ পিছফালে কৰো। মানে আমাৰ চে -।
হয় হয়, চেপাৰেত চেপাৰেত।
পিছত তুমি গৈছিলা নেকি কেতিয়াবা নাগালেণ্ড?
মই যোৱা নাই বাৰু।
উম। এবাৰ যাবা, যাই কেনে চাই। চাই আহিবা এপাক কেনেকা লাগে জেগাখন।
অ যাব লাগিব বাৰু টাইম হলে, যাব লাগিব কেতিয়াবা মিলাই কিনে। কেতিয়াবা তোমাৰ টাইম পালে যাম আৰু লগত। লগ লগত ফুৰিব।
আহ যাবা যাবা যাবা, দিয়া আজি কাৰণে সেইখিনিয়ে আৰু পিছতকে কথা পাতিম।
ভাল লাগিল দে, পিছত কথা পাতিম বাৰু।